অ'।
কি কৰি আছা?
এই তোমাৰ এই, অফিচতে আছোঁ।
অ', হয়, নিকি? আজি ঘৰত নাহা নিকি?
নাই, নাই, নাই, নাই, ঘৰত আহিব নোৱাৰোঁ, মই ক'ব গ'লি তোমাৰ বানপানীতে ফাঁচি আছিলোঁ এই বৰ্তমান এ- তিয়া আহিলোঁ তোমাৰ অফিচতত।
অ', হয় নিকি? এ বানপানীত ফাচি আছিলা, আজি অ', ৰে তোমাৰ আজি এই ৰাতি পৰা, পৰা ইমান বানপানী দি আছে।
অ', মই বাইক, মই নিজৰ বাইকটোও বেলেগ জেগাত থৈ আহিলোঁ তোমাৰ।
এই বাইকটো ফাঁচি গ'ল নিকি বানপানীতে?
অ'
অ', হয়, নেকি? তোমাৰ এই পানীততো সেনেকুৱাই হয়, ৰাচ তা বিলাকৰ কি, মানে বাইকটো হ'ল, নেকি তোমাৰ?
নাই, নাই, বাইক বেয়া হোৱা নাই মই চাইলেঞ্চাৰত এই, এই কেৰীবেগ এটা বান্ধি দিছিলোঁ। অ', এই চাপৰ্টৰ কাৰণে মানে, ইঞ্জিনত পানী নেযায়।
অ', অ', এতিয়া অ', এতিয়া ঢাককা মাৰি কি কৰি লা, আনিলা নে, তাতে থৈ দিলা?
নাই, নাই, তাতে থৈ দিলোঁ, এটা চিনাকি আনটি এটা আছিল।
অ', কিয়? চলা নাই নিকি বাইক আকৌ?
আৰে নহয় মানে বহুত পানী আছে মানে।
অ', এতিয়া কে কেনেকুৱা অফিচত গ'লা আকৌ ঘূৰি?
মই খোজ‌কাঢ়ি।
অ', খোজকাাঢ়ি গ'লা নিকি এই হয়, নিকি? আচ্ছা। হয়, হয়, তোমাৰ এই ৰাস্তা বিলাকৰ মানে, এই মেজিক চেজিক চলানে মেজিক আৰু ই ৰিক্সা?
একো চলা নাই আপোনাৰ এই কি কওঁ আৰু তোমাৰ মানে
এই হয়, নিকি?
চব গাড়ী চব বেয়া হৈছে বহুত মানুহৰ গাড়ী বেয়া হ'ল
অঁ কি কৰ' পৰা কৰলৈকে তোমাৰ বানপানী হৈ আছে আজি
তোমাৰ এই আজি এই আমতলৰ পৰা লয় পুৰা পাঞ্জাৱাৰী পূৰৱী
পাঞ্জাৱাৰী পূৰৱী লৈকে হয় নেকি এ আতচ্ছা আমতল মানে তোমাৰ কোনফালে সেইটো
এইটো বৰবাৰীত
অ বৰবাৰীৰ পৰা পানী হৈ আছে নেকি আজি এ সেইফালে হয় নেকি বৰবাৰীৰ ফালে
হয় হয় তোমাৰ আমতলৰ পৰা হয় ছিক্স মাইল লৈ
অ অ
এই তুমি চাইবা মন্দিৰ ৰাস্তাটো চিনি পোৱা নে নাই
অ অ অ মন্দিৰ চাই বাবাৰ মন্দিৰ অ হয়
অ এইটো ৰাস্তা এটো ৰাস্তাৰ তাদি পূৰা ছিক্স মাইল
অ হয় নেকি সেইফালে যে গলি যে আছে চাই বাবাৰ মন্দিৰ গলি ফালে পৰা আহিব পাৰিলা হয় তুমি
আৰে পুৰা কোৰাণ বস্তি ডুবি আছে তোমাৰ
এ এ হয় নেকি সেইফালেও ডুবি আছে
নিজৰ বাইকতো তাতে থৈছো না কোৰাণ বস্তি ভিতৰতে থলোঁ তোমাৰ বাইকটো মই অ
এতিয়া মানে আজি অফিচতে থাকিবা
অ অফিচতে থাকিম
উম হয় তোমাৰ এই বানপানীৰ খিনি এনেকুৱা আৰু এই মই ভিডিঅত চাইছিলো মালিগাঁওতো তোমাৰ ইমান বানপানী হৈছে এ তোমাৰ তাৰ মানে এই দুজন মানুহ বাইকত আছিল এ তোমাৰ বাইকটো পুৰা পালটাই কিনা পানীয়ে বহাই লৈ গ'ল এনে কা হৈছিল বানপানী
সেইকাৰণে বাইকতটো থৈ আহিলো মানে গাদা চাধা দেখা পোৱা নাই না মই তলত কি আছে কি নাই সেইকাৰণে বাইকটো থৈ আহিলো মই
ঠিকেই হ'ব মানুহতো বহুতেই আজি খোজ কাঢ়ি খোজ কাঢ়িয়ে ঘৰত যাই আছে চাগে আজি
আৰে বহুত জাম হৈছে মানে এতিয়ালৈকে ট্ৰেফিক জামটো
এ হয় নেকি ট্ৰেফিকৰ মানে ব্ৰিজৰ টো বহুতে মানুহ আহ আছে চাগে তাতে ৰখি আছে চাগে
অঁ অঁ বহুত বহুত
এ হয় নেকি এ সেইকাৰণেতো তোমাৰ বানপানীতো বহুত এনেকুৱা হয় ন সেই বানপানীৰে হয় আৰু ৰাতিপুৱা ৰাতিপুৱাৰ পৰা দি আছে কিন কিনিয়া বৰষুণত টো আৰু তোমাৰ এইটো হয় কিন কিনীয়া বৰষুণ দিছে
ষ্টাৰ্ট কৰিছে ফোনটো
অ হয় নেকি আমাৰ ইয়াতেতো ৰাতিপুৱাও দিছিলে যে অলপ ৰাতিপুৱা দুই পাছত আকৌ দিনতো দিলে তোমাৰ আকৌ অ চাৰিটাৰ পৰা দিয়া ষ্টাৰ্ট হ'ল সেই তেতিয়াৰ পৰা দিয়ে আছে
অ আধা ঘন্টামান দিলে নেকি
উম উম দিলে আধা ঘণ্টা মান তামান তোমাৰ উম আমাৰ ফালটো এই পাহাৰতো কাৰেণ্টো নাছিল আজি
অ' হয় হয়।
তোমাৰ গধূলি মানত কাৰেণ্ট লাইন চাইন নাছিলে, এনে থাকিছ। চিলোঁ কেনেকে আন্ধাৰতে থাকিছিলোঁ আৰু বৰষুণ দি আছিল, ইমান বৰষুণ। ষুণ সে আজি কি কি খাবা তে আজি, অফিচতে আছা যদি?
আজি একো নাখাও, এ তোমাৰ এই ৰাস্তাতে অকমান। এ গৰম ঘুগুনি পাই আছিলো। সেইটোৱে খাই আহিলো।
অ এ ৰাতিটো কি খাবা তে ৰাতি?
ৰাতি একো নাখাওঁ, এতিয়া কি খাম আৰু কেণ্টিনো বন্ধ আছে আজি ৰবিবাৰ।
অ' অ' হয় নেকি, অ আজিটো ৰবিবাৰ আজিটো দোকান চোকান বন্ধ আৰু আজিটো বহুতেই ফুৰিব যোৱাটো প্লেন বনাইছিলে, চবৰে কেনচেলেই মন চাগে আজি।
উম' চবৰ কেনচেল হ'ল আজি মানে
কিছুমান যোৱা মানুহ বিলাকতো ঘূৰি কিনে আহিবই পাৰা নাই চাগে ন?
নাই নাই নাই বাপৰে বাপ চবেই আটকি আছে।
অ' তোমাৰ এইফালেও হৈছে চাগে, ৰুক্মিণী গাঁৱৰ গাঁৱৰ ফালেও হৈছে চাগে আৰু এই জোৰত হৈছে চাগে সেইফালে।
জু ৰড তোমাৰ আৰু হেঙৰাবাৰী।
হেঙৰাবাৰী ফালে হয় নে বানপানী তাতে?
হয়, হয়, হয়।
সেইফালেও হয় ন? এ সময়ৰে বানপানীটো য'তে ত'তে আজিকালি বহুত বানপানী হোৱা হৈছে আৰু। এ নলাবোৰ যে সৰু সৰু আছে যে সেইকাৰণে।
মেইন কথা কি হ'ল, নলাকেইটা সৰু সৰু আৰু নলাকেইটা মেইনটেইন্স নকৰিলে কি হ'ব আৰু।
অ।
অ' এই গ গৰ্মেন্টত কি কব মানুহ মানুহকেইটা কি কৰিব আহি পিনি নালা পৰা গাৰ্বেজটো ওলাই ল'ব যিমান, ওলাই পিনি তোমাৰ এই নলা ওচৰতে থৈ দিব।
অ' অ' অ' হয় হয় ঠিকেই ক'লা সেনেকুৱাই কৰে আৰু।
অ' ফটো মাৰি দেখাই দিব গভৰ্মেণ্টত, অ' আমি নলাটো চাফ
অ' অ' অ'। হয়।
আকৌ ক'ত যাব নলাত।
উম' উম' উম' হয়, হয় ঠিকেই কলা সেনেকুৱাই।
অ'
অ'সেইটো বছ আজিকালি তোমাৰ এই ৰাস্তা ৰাস্তাই ডাষ্টবিন বিলাক যে থাকে। সেইবোৰো তোমাৰ মাজ যে মানে মাহত এবাৰ লৈ যায়, সিটো লৈ যায় কিনে আকৌ কি হয় তোমাৰ পৰিয়ে যায় লাচ আধা আধি পৰিয়ে যায় চাবাচোন।
সেইটোৱেটো কৈ আছো মই।
উম' উম' হয়।
ভিডিঅ চিডিঅ' ভাইৰেল কৰি দিব লাগে।
উম' হয়, সেইকাৰণেতো তোমাৰ বানপানী হয় আৰু এই মানুহ বিলাকে যে ফ্লেটত থকা মানুহবিলাকৰ মানে তোমাৰ জাবৰ জোথৰ পেলাই দিয়ে যে। লৈ নলাতে পেলাই দিয়ে, হেল্ল'? অঁ সেনেকুৱা হয় যে।
উম উম।
আজিকালি মানে সেইকাৰ, তাকে সেইকাৰনেটো। বহুতেই প্ৰব্লেম হৈ আছে বানপানীৰ। পিছে আজি মানে একো নাখাবা আৰু এনেই শুবা আৰু আজি, তাতে অফিচতে আছেনে খোৱা জেগাত?
হা?
অফিচত আছেনে তোমাৰ? জাগাটো খোৱা জাগাটো? অ', কি বিচনা চিচনা আছে নে? অ', হয় নেকি আচ্ছা ভাল। অ', সেনেকুৱা অফিচতে থাকিব পাৰিবা, এনেটো থাকিছানে কেতিয়াবা নে আজিহে?
নহয় নহয় মইতো থাকোৱেই। তোমাৰ অ', কাম চাম বেছি হলে মই থাকোৱেই এইটো মোৰ উম।
হয় নেকি? অ' তেতিয়া থাকা আৰু কাম চাম বেছি হ'লে থাকা ন? অ', হয় আজিও মানে থাকিবই লাগিব, ঘৰত জনাই দিলানে?
অ', অ', ঘৰত জনাই দিলো কি আজি মই আহিব নোৱাৰো।
অ', হয় নেকি আৰু তুমিহে ফাঁচিছা না আৰু কোনোবাও ফাচিছে দেউতাটো নাই দেউতাও কামত গৈছে ছাগে না, দেউতা ক'ত আছে।
দেউতা মানে ঘৰতে আছে আজি মই দেউতা তাকো আহিব দিয়া নাছিলো বাহিৰত, উম। উম উম।
আৰু কোনোবা আছে নে তোমাৰ লগত?
অ', মোৰ এটা মোৰ ভাইটি এটা আছে সেইটোও আছে।
অ', হয় নেকি অ আচ্ছা। ভাইটিৰ লগত আছে। অ', হয় নেকি?
হেল্ল', এয়া এই বাৰি এইটো কাম
হেল্ল'।
আৰে দোকান নেহি হে
অ', হয় নেকি?
অ', অ', কলো।
মোৰ এই যে তোমাৰ কি কয়, সে তোমাৰ এই যে বানপানীৰ কাৰণে আজিকালি এনেকু হৈ আছে ন, সেইকাৰণেতো বহুত দেৰি লাগে। আজি এতিয়াতো কলেজ বন্ধ দিছে বুলিয়ে ক'ৰবাত যাবই পাৰা নাই সেইকাৰণেটো। সেইকাৰণে আৰু কলেজ বন্ধ দিয়াৰ কাৰণে ক'তো যাব পাৰ নাই সেই সেইকাৰণে গম পোৱা নাই যে কি কি
চালোঁ আৰু বাছ
বানপানী হোৱা নাই, হেল্ল'। হেল্ল'।
অ', হেল্ল' অ'।
অ', কত কথা পাতি আছিলা?
এ তোমাৰ দাদাই ফোন কৰিছিলে অলপমান।
অ', হয় নি?
অ'।
দাদাই ফোন কৰিছিলে নেকি, অ'। অ অ চবৰেতো আজি চিন্তা লাগি যাব ন সেই। তুমি নাযাবা ঘৰত সেইকাৰণে চাগে আৰু এনে ৰাতিপুৱা যাবা নে ঘৰত।
আজি মানে যাব নোৱাৰিম কালি ৰাতিপুৱাতে যাম মানে।
ৰাতিপুৱা কেইটামানত যাবা?
ৰাতিপুৱা মোক বাইকা আনবা যাব লাগিব মই ছয়টা বজাতে ওলাই যাম।
অ বাইক আনিব আকৌ যায় কি নে আকৌ বাইক আহি। কৰি যাবা ভাল জাগাত থৈছা নে বাইকটো।
উম অ অ।
অ তুমি ক'ত থলা এই বাইকটো মানে অলপ গলিৰ ভিতৰত থৈছা‌ নে ৰাস্তাতে থলা।
মানে কুৰান বস্তি তোমাৰ এই ভিতৰত যোৱা গলি এটা আছে ন।
অ অ হয়।
অ এই ভিতৰত যোৱা গলিটোৱেই আমাৰ এটা আন্টি এটা চিনাকি পায়।
অ অ।
তেওঁৰ দোকানত মই মানে বস্তু লৈ থাকো না।
অ অ হয় নেকি?
তেওঁৰ দোকানৰ পিছ মানে দোকানতো আগত আছে ৰুম টো পিছফালে আছে। ত মই আণ্টি কলো। অ আন্তি কলো আন্তি মই এতিয়া বাইকটোটো লৈ যাব নোৱাৰো ইঞ্জিনত পানী সোমাই গ'লে মই বাইক টো বেয়া হৈ যাব আণ্টি কৈছো অ থৈ দিয়া থৈ দিয়া থৈ দিয়া বহুত ল'ৰাক কেইটা থৈ আছিলে কেইটামান। তোমাৰ অহ' উম বাকি চব লৰা অ থৈ দিছে আৰু আৰু লৰাগিতাও খোজকাঢ়ি যাই আছে। অ অ চবৰে এনেকে হৈছে মই কহ মই তিনিটা মানুহ চাৰিটা তিনিটা মানুহ মই স্কুটি ঠিক কৰিলো।
অ হয় নেকি?
আৰু চাইলেচনটো তোমাৰ কি কৰিছে ঢাকি দিছিল।
এ
মই কৈছো আপুনি পাগল হৈছে নেকি অলপমান এই চাইলেনচাৰটো পৰা খুলি দিয়ক মানে আপুনি ষ্টাৰ্ট কৰিলে ইয়াৰ পৰা পানীটো ওলাই যাব। নহ'লে বেয়া হৈ যাব গাড়ীটো ষ্টাৰ্টে হোৱা নাছিল তাৰ পিছত ষ্টাৰ্ট কৰিলো।
অ হয় নেকি এ তোমাৰ এনেকুৱা হয় ন কিছুমানৰ এ
অ অ অ চোৱা বাইকটো কি হ'ল বাইক কৰ ইন চাইলেনচৰটো ডাঙৰ থাকে তোমাৰ।
অ অ।
স্কুটিটো সাইলেনচাৰটো তোমাৰ কি হয় স্কুটি চাইলেঞ্চৰ ইঞ্জিন লগত মিলাই থাকে তোমাৰ।
অ হয় নেকি?
ত স্কুটিত পানী সোমাত বহুত ৰিক্স থাকে তো।
অ পানী সোমালে বন্ধ হৈ যায় ন পটককে।
পটককে বন্ধ হৈ যাব তোমাৰ ইঞ্জিন অইল আৰু তোমাৰ ইঞ্জিনৰৰ লগত মিলি যাব ন পানী ষ্টাৰ্ট নহয় ইমান আৰু তোমাৰ ব্লগো বেয়া হৈ যাব। আকৌ ইঞ্জিন বনাব লাগিব তোমাৰ তিনি দুই হাজাৰ লাগি যাব আৰাম দি।
ত হ'ল চাগে দিয়া ঠিক আছে দিয়া অলপ আৰাম কৰা তুমি দিয়া ৰা খো ময় ঠিক আছে উম দিয়া।
হয়।